হেল্ল'
হেল্ল'
কি কৰি আছ
এ এনেই আছো তই
ময়ো এই ছবি আকি আছিলো।
ঘৰে এনে কিবা খালো চাহ খালো তই
ময়ো মেগী খালোঁ আজি ব্ৰত আছিলে যে
কা ব্ৰত
মঙ্গলবাৰ
মংগলবাৰে মান নেকি
উম হনুমান বাবাৰ
হা অ অ
উম
বাকি খবৰ মই কেনেকুৱে আজি মোবাইলটোকে এনেই চাই পেলাই শুই আছো কি কৰিম আও বাকী খবৰ ভাল, এতিয়া
থিকে আছে ৰখি ৰখি গৈছে মানে মাতটো
অ নেটৱৰ্ক বেয়া ছাগ
হয় নেকি
অহ
খবৰ আৰু ঠিকেই চলি আছে আৰু তোৰ
উম মোৰ ঠিক ঠাক চলি আছে আৰু বাকী ঘৰৰ মানুহ
ঘৰৰ মানুহ ঠিকে আছে
উম
তহঁতৰ ভালেই চবৰে
উম ভালেই ঠিকঠাক চলি আছে আৰু তই কিহৰ ছবি আকি আছ
শিৱ বাবাৰ পাৰ্বতীমা
অ অ আক আক তই ছবি আকিব কবাত শিকিছিলি নে নিজে আক
নিজেই ক'ত শিকিছোঁ
নহয় মানে আৰ্ট স্কুলত গৈছিল নে আগতে
নাই যোৱা
মই যে চবি আকিবই নাজানো
মই ঘৰতে শিকি শিকি সৰুৰে পৰাই ঘৰতে শিকা যে সেই সেনেকে আঁকি আঁকি আহা হৈ গ'ল
আশৰো ভাল তোজে হাতৰ আখৰো ভাল মোৰ টো স্পিতত লেখিলে আখৰ মই কেতিয়াও বুজি নোপোৱা হৈ যাওঁ
মই কেতিয়াবা বেয়া কৰো বুলি ভাবি পেলাই তেতিয়া লিখো আৰু বেয়াকে এনেই ঠিকে থাকে বাৰু দে
তো ঠিকে আছে বাও দেখিছো তো।
কিন্তু, অসমীয়াটো অকনমান বেয়া হয়। আগতে ভাল আছিলে অসমীয়া আৰু বেছি ভাল আছিলে, কিন্তু এতিয়া মানে অসমীয়া নিলিখোৱে যে
অ ভুগোল খালি ইংলিছত লিখিব
হা
মাতটো পুৰা ফাটিছে।
তোৰ মাতটো পুৰা ফাটি ফাটি আহিছে।
এতিয়া?
এতিয়াও নাই, নাই ফাটি গৈছে।
এতিয়া?
অঁ, এতিয়া ঠিকে আছে।
নেটৱৰ্কটো ফাটি ফাটি যায়।
অঁ।
ফেনৰ তলত আছা নেকি?
অঁহ ইমান গৰমত নহলে।
বহি ল'চোন বহি ল' তেতিয়া ভালকে আহিব।
বহিয়ে আছো, কিন্তু মানে যোনফালে গুচি যায় নেটৱৰ্কটো বেয়া হৈ যায়। এতিয়া শুনিছ? অ। বাকী পঢ়া শুনা কৰিছ নাই কৰা?
এই ক'ত পঢ়া শুনা হ'ব এতিয়া।
কিয়? চাই থাকিব পাৰা কিবা কিবি।
মনেই নাযায়।
চাকৰি কাৰণে এপ্লাই আহিলে মইও তেনেকে নাই কৰা বাৰু।
মোৰ পঢ়া হোৱাই নাই, পঢ়িব লাগে বাৰু, এতিয়া কিন্তু পঢ়িব মনেই নোযোৱা হৈছে যে।
সঁচাকে বৰ আৰু এতিয়া বেছি কলেজ যাব মন নোযোৱা হ'ল।
অঁ, কলেজ ডালো নাই তাতে এতিয়া আৰু একো কৰিব মন নোযোৱা হৈছে, কি হৈছে নাজানো আও।
অঁহ
বাকী দৌৰিব গৈ আছ'?
অঁ গৈ আছিলো, আজি নাই যোৱা বাৰু কাইলৈ পৰা যাম।
কিয়?
এ এনে নগ'লো অ ইণ্টাণশ্বিপৰ সেইটো কাৰণে মানে মই আগতে কৰিছো ন কম্পিউ
অঁ অঁ কৈছিলি
অঁ, সেই এইটো কাৰণে আবেলি কৰো যে, ৰাতিপুৱা নহয় ৰাতিপুৱা হলে ধৰ আগবেলাতে কৰিব পাৰিম মই আ আবেলি তিনটাৰ পৰা সাতটালৈকে।
ফটো কাৰণে ৰাতিপুৱা উঠিবই আৰু দেখিছ' নহয়। অঁ হ'লেই হ'ল আৰু এশ বিশ ঘণ্টা কৰিবহে লাগে।
উম, তাকেতো।
উম।
মই ঘৰত বকনি শুনি থাকোতেই গৈছে আও।
কিয়?
পঢ়া শুনা নোহোৱা হৈছে যে, ৰাতিপুৱা দেৰিকে উঠোঁ।
এই মই আজি উঠি ৰাতিপুৱা দেৰি উঠাৰ কাৰণে পাইছো, গালিটো।
সেইটো কাৰণে ভালকে কাইলৈৰ পৰা তাকে ভাবিছো ৰাতিপুৱা দৌৰিব যাম নেকি
মই আকৌ যোনদিনাখনপা ভাবোঁ ৰাতিপুৱা বৰষুণ নিদিওঁ
চেইম সেইটোৱে হয় মোৰ লগত সেইটো কাৰণে মই ৰখি থাকিব লগা হয়। আৰু যোনদিনাখন ভাবোঁ যে যাম তেতিয়া বৰষুণ দিব, যোনদিনাখন বৰষুণ নিদিয়ে সেইদিনাখন আকৌ সাৰে নাপাওঁ।
সাৰ নাপাওঁ সেইটোৱে হৈছে, ৰাতি দেৰিলৈকে মোবাইল চাওঁ। সেইটো কাৰণ
নহয় কেতিয়াবাতো বৰ সোনকালতে শুই যাওঁ, শুই পিনে ৰাতিপুৱা উঠিম বুলি। উঠি চাওঁ কিন কিনিয়া বৰষুণ দিয়ে থাকে।
ৰাতি মোবাইল চালে বেয়া গম পাইছে নে, নাচাবি ৰাতি মোবাইল।
উম
সঁচাই কৈছো আ টো টোপনীতো অহাটো দেৰি হৈ যায় আৰু লগতে চকুৰ কাৰণেও বেয়া আন্ধাৰ বহুত আন্ধাৰত চোৱা হয় লাইট টো বন্ধ হয় গতিকে আকৌ চাওঁতে ফোন চাওঁতে।
উম
সেটোকাৰন তোৰ চকু কাৰণেও বেয়া তোৰ নি নিজৰ কাৰণেও বেয়া আৰু মুখত গুটি উঠি যাব পুৰা। তাৰ পিছত সোনকালে সোনকালে শুই যাবি কাম নাই আৰু
তই কেটাত শুৱ?
মই আমিতো ভাত চাত খাই আহো এঘাৰটা চাৰে এঘাৰটা তেনেকুৱাত আৰু তাতকৈ বেছি নহয় শুই যাওঁ।
কেতিয়াবা কিবা কাৰণত ধৰ হৈ যায় কিন্তু এনে চাৰে এঘাৰটা হৈ যায় তাৰ পাছত নাথাকোঁ আৰু টোপনিয়ে আহি যায় আৰু যে সেইটো সময়ত শুৱা।
মও সেই অভ্যাসটো কৰিব লাগিব।
অ অভ্যাসটো বেয়া হৈ যাব লগতে তোৰ নিজৰো বেয়া হ'ব।
তাকেতো
ঘত ঘৰত একো নকয় ইমান দেৰিলৈকে থাকিলে?
গম নাপায় যে এক্সট্ৰা ৰুম
অ সেইটো হ'লে বেয়া অলপ, মোৰো এক্সট্ৰা ৰুম।
সেইটো কাৰণে গম নাপাই, দৰ্জা হুপ মৰা থাকে যে।
অ
অ কালি বকনি দিছে বাৰু তাইক গম পালে।
কেনেকৈ
দৰ্জাখন খোলা আছিলে মই চোৱা নাই। ৰাতি মা উঠি পেলাই আহোঁতে
হয়
চাৰে বাৰটামান বজাত বেছি দেৰি হোৱা নাই বাৰটা
অ অ
তাৰপিছত লগে লগে মোবাইলথৈ শুই থাকিলোঁ আও।
মাৰে দহ পাঁচমিনিটৰ আগৰ আগবঢ়াই পেলাই আগলৈ গৈ পেলাবি নহ'লে পাবি
হা হা
দহ পাঁচ, মিনিটকে আগবঢ়াই বঢ়াই সোনকালে শুই যাবি আৰু এঘাৰটা চাৰে এঘাৰটাত
অঁ এ আমাৰ ভাতটো বনোৱা বহুত দেৰি হয় পাই খাই মেলি শুতে বাৰটামান বাজেগে যে
অ অ আমাৰো ভাত চাত খাই আহোতে চাৰে এঘাৰটা বাজে পিছে বিচনা চিচনা ঠিক কৰো ঠিক কৰি পিনে শুওতে কৰোতে বাজে চাৰে অ মইতো মানে মই এঘাৰটা দহ মানত শুই দিয়ো তাৰপিছত আকৌ অকমান ৰেষ্ট লৈ চাৰে বাৰত শুও
আৰু মানে ঘৰত এটা কোনেও মানে ভাত খোৱা ভাত খাই পেলাই অকমান সময় দহ পোন্ধৰ মিনিট মোবাইল চাব তাৰপাছত হোৱাৰ পিছত মানে মোবাইল কোনেও নাচায়।
উম ভালে সেনেকোৱা হলে। আমাৰ হেৰি যে ভাত খোৱা হয় ভাত খোৱা পিছত আকৌ কুকুৰক খুৱাবলৈ যোৱা হয় ঘৰুৱা খোৱাই এইবিলাকতে টাইমটো বেছি গুচি যায় যে
ঘৰত কুকুৰ আছে নি?
উম
অ অ
দুটা
তুমি পাছত মতলব কি কৰিম বুলি ভাবিছা ডিগ্ৰী চিগ্ৰী শেষ হোৱাৰ পিছত?
হা
বাকী বেলেগ কি কৰিম বুলি ভাবিছে ডিগ্ৰী শেষ হোৱাৰ পিছত?
চাও চোন ডিগ্ৰী শেষ হোৱাৰ পিছত মই এম এটো কৰি ল'ম কৰি থাকিম তাৰপিছত
প্ৰাইভেটতো কৰিবি নে, নে হেৰি কৰি
চাওঁ কোনটোত পাৰো প্ৰাইভেটটোত পইচা বেচি যায় যে
বেছি কত পৰে বেছি যায়
ন তাতকে বেছি যায়গে
হা
আৰু ইফালে মিলাবও দিগদাৰ হৈ যায় চাওঁচোন কি হয়
মানে কি প্ৰাইভেটতো হা
এম এ টো ভাল কৰিলেহে মানে মাৰ্কচটো ভাল উঠিলেহে কামত দিব নহলে এনেই পঢ়ি লাভ নাই।
কি নোৱাৰো এনে ডিগ্ৰীডাল ৰাখি পেলাই থৈ দিয়াহে হ'ব
উম তাত লাভ নাই
উম
সেইটো কাৰণে চাই লং
ময়ো চাই লও এইবিলাক ডিগ্ৰী শেষ হোৱালৈকে কিবা এইবিলাক চাকৰি কাৰণে পুৰা লা সঁচাই কৈছো এতিয়া মানে কিবা এটা পাই গলে নপঢ়িলেও কথা নাই আৰু ন মন নহলে কিতো
অ সেইটোৱেইটো এইবছৰ অহা বছৰলৈ অহা বছৰলৈ বেছি ভালকে কৰিব লাগিব এইবছৰটো এনেই গৈছে বাৰুতে
ট্ৰাই কৰিছা আৰু বোলে তহঁতি এই তিনি তিনিমাহ মান তিনিমাহ মান আছে যিটো ভালকে দৌৰি দিয়ক মানে যোনটো পুলিচৰ কাৰণে হয়। তই ভালকে তিনিমাহত দৌৰি লোৱা তাৰপিছত তই যদি ফিজিকেলত ওলাই যাৱ তেতিয়া হেৰি মানে ছোৱালী মানুহৰ কাৰণে পুলিচত মানে ৰিটেনটো ইমান টান নহয়
সেইটো কাৰণে এবাৰতে লৈ লোৱা কাৰণ বাকী কোনো তয়ো দিয়া নাই ময়ো দিয়া নাই বাৰু এইবিলাক এটোতে
উম
সেইটো কাৰণে মানে ফাৰ্ষ্ট বাৰতে ওলাই যোৱাতো ভাল মইয়ো ধৰ কৰা নাই ধৰক কৈছো এইটো কাৰণ জ্ঞান অকমান দিছো আৰু।
গম পাইছিলো। সেইটো হয় বাৰুতে মোক চবে কৈয়ে আছে এবাৰতে ওলাই যাব পাৰলে ভাল।
অ
কিন্তু সেয়া একো ফালৰ পৰা হোৱা নাই যে মোক সেইটো কাৰণে মানে ভয় লাগি আছে।
মানে কি এ চে ছি টি, মানে অ পুলিচ হওক বা তাতে বন বিভাগত হওক- মই ফৰেষ্টত, হয়। সেইখিনি হলে অসমত থাকে আমি এ চে চি, হলে ধৰ বাহিৰলৈ যাব লাগিব ন আৰু তহঁতৰ ধৰ তক আমাৰ। আমাৰো হ'ব তহতৰ হক লৰা -লৰি ঘৰত নাই অকন অসুবিধা হৈ যায় ন। অকণমান অসুবিধা হৈ যায় ন সেইটো কাৰণে মানে অসমত থাকিলে আমাৰ কাৰণে অকণ ভাল আৰু।
অ সেইটোৱেটো। এই ফৰেষ্টটৰটো, ইমান ভাল নহয় চাকৰিটো।
ফৰেষ্টত, অ এ জু কি জুলাই দুই তাৰিখৰ পৰা হেৰি এই খিনি কিবা যে বৰ্ডাৰ, এৰিয়াৰখিনি, আছে নহয় ইণ্টাৰভিউ।
মই মানে সুধিছিলো দাদাহঁতক তাৰপিছত কৈছে মানে ফৰেষ্টৰটো, ইমান ভাল নহয়। মানে ছোৱালীৰ কাৰণে বিশেষকে
মানে অলপ হেৰি টাইপত থাকে। এৰিয়াতটো বেয়া হয় যে ন।
উম এৰিয়াটো বেয়া হয়। আৰু মানে লৰাই থাকিব নোৱাৰে।
অঁ অঁ
উ দে পিছকে কথা পাতি আছো ন।
অ অ হ'ব দে।
উম